হেল্ল? অ', দিবেৰ্থ ক। আছোঁ দে, আছো দে, তোৰ ক?
আছো দে ঘৰতে, ঘৰত ন?
ঘৰত, ময়ো ঘৰতে আছোঁ এতিয়া।
অ' অ তাকে বোলো গৰম হব পেপ পেপ
এ বিৰাট গৰম কি কবি আৰু উপায় নাই আৰু। গৰম মানে একদম।
তাকে। এ শুনছোন ক অ সেইটো হয়, কথা এটা আছিল ৰ এই মই ভাবছো আমি আমিতো গ্ৰেজুুৱেচন কৰা বহুত দিন হল তাৰপাছত এই মই ভাবছিলো কিবা এটা বেটছত এনল কৰি লওঁ। না ভৰ্তি কল্লো যে কচিঙৰ কিবা এটা গভৰ্মেন্ট এক্জামৰ কাৰণে। নহলে এনেকে চেল্ফ ষ্টাডি কল্লে সময় নষ্ট হব।
নাই সেইটোতো হয় একদম পুৰা আ অ, গৰমেণ্ট পৰি কাৰণে আমি কচিং লোৱাটো ভাল কথা আৰু আমাৰ বাকী দুইজনকো আমি একেলগে কৰোঁ।
অ সিহঁতৰ লগত কথা পাতিম বাৰু। তোক ফোন কৰছোঁ অ
ত লম বুলি ভাবিছ তই?
আছে ৰ আমাৰ এইফালে এটা আছে এ জু ৰোডৰ ফালে এটা কচিং আছে ৰ।
জু ৰোডত আছে ন? আচ্ছা তাতে কেনেকুৱা কি কোন কোনে টিচাৰ কোন কেনেকুৱা বেকগ্ৰাউণ্ডটো এবাৰ চাই লব লাগিব। এবাৰ চা চেক কৰিব লাগিব যে কেনেকুৱা কি টিচাৰৰ কিমান এক্স আছে যে কিমান আ মানে শিকা ভালকে শি নাই-নাই-নাই ভাল ক্লাছ কৰে নে নাই আৰু তাৰে পৰা মানে ছাত্ৰ-ছাত্ৰীবিলাকে এএ মানে চাকৰি পাইছেনে নাই সেইবোৰ-সেইবোৰ আমি অলপ মানে চেক কৰি পেলাইহে আ আআ এডমিশ্যনতো লব লাগিব আগতে সেইটো চাই লাভ নাই। মানে চা আজিকালি চৰকাৰী চাকৰি পোৱাটো বহুত কঠিন হয়। বহুতে কঠিন বহুত হয়। কিমান পোষ্ট ইমান কম ওলায় কিন্তু আমাৰ মানে কেণ্ডিডেট কিমান বেছি হয়। গতিকে এইটো মানে এটা চেলেঞ্জিং হয় কিন্তু ইমানো টান নহয়, কষ্ট কৰিলে পাম, কষ্ট কৰিব লাগিব।
কি জানা আজিকালি মেক্সিমাম কচিঙত কি হয় দেখাই কিবা লয় অঅ সেই কৰে পাব্লিছ কৰে কিবা অ লোক বস্তুখিনি চাই ললি পইচামাখা গল লাষ্টত ভালকে শিকায় বা ক্লাছ ৰেগুলাৰলী নহয় ক্লাছে সদায় নহয় সেইটো আৰু বেলেগ হ'ব।
সেইটো য'ত ল'ম বুলি ভাবিছো মানে তই, অ' য'ত ল'ম বুলি ভাবিছ তাতে ৰেগুলাৰ হৈ আছেনে নাই ক্লাছ সিবোৰ আগৰ ষ্টুডেণ্টৰ পৰা তই কালেক অলপ কৰিব লাগিব।
নাই, মই সুধিছোঁ, মানে, ভাল বোলে। আৰু আগে-পিছে তাৰ পৰা বহুত ষ্টুডেণ্টে পাইছেও চাকৰি। চৰকাৰী চাকৰি বহুতে পাইছে। যেনেকে এ, এডিআৰই, হ এছ বেংকৰ পৰীক্ষাতো পাইছে। এপিএছচি লৈয়ো পাইছে। ল'ৰা-ছো শুনিছোঁ মই অহ্ মোৰ দাদা এজনে ক'লে। এ সি মানে পঢ়ি আছে আৰু ভালে পঢ়ায় বোলে। মানে তোৰ পঢ়া বস্তুখিনি খেদি আৰু দেলহী পি ডি এফ আৰু অনলাইন হয় ন আজিকালি অনলাইন হে, তই অফলাইনো যাব পাৰ।
এ অনলাইনত একচুৱেলী অলপ মানে প্ৰ'ব্লেম হয় অলপ, অ-অফ লাইনৰ হ'লে বেছিকে ফেচ টু ফেচ থাকে যিহেতু ডাউট চাউট ভাল-ভালকে সুধিব পাৰি মোৰ হিচাপত মানে। বস্তুটো বেছি বেক -দাৰ হৈ যায়। ভাল মানে অনলাইন অনলাইনতকৈ অফলাইনটো বেছি ভাল হয়। ফেচ টু ফেচ থাকেতো অলপ টাইম দিলে মোৰ কিবা এটা ডাউট থাকিলে সৰু সুৰা ডাউটটো মই আ যোনজন টিচাৰ ছাৰক যাই পেলাই মই সুধিলোঁ।
উম
কিন্তু অনলাইনত মানে কেতিয়াবা নেট ছেটৰ অলপ প্ৰব্লেম হয়
অ চবত গুৱাহাটীত থাকিলেও প্ৰব্লেম নহয় ত গাঁও চাওঁত অলপ প পব্লেম হব
প্ৰব্লেম হয় অ হেইটো হয় একদম
অফলাইনে ভাল আজিকালি আৰু কভি কভিড অহাৰ পিছত আৰু অনলাইনে হৈছে ন চব মেক্সিমাম অন
অনলাইনে হৈছে কভিডৰ পিছত অনলাইনে হৈছে এটো হয়
আৰু মানুহবোৰে যাব টান পায় গৰমখনত হওক বা এ ঘৰত বহি ক্লাচটো কৰি লও
একদম -একদম এতিয়া আমি ডিগ্ৰী পাছ কৰা একবছৰ হল। একবছৰ পিছত একবছ হৈ যোৱা মানে একবছৰেই হল কিন্তু একবছৰ ধৰি পেলাই আমি এনেই আছো ঘৰত এইটো কথা ভাল চিন্তা কৰিছো যে কত কচিং এটা ষ্টাৰ্ট মানে- আমি - মানে ক্লাছ ললে ট্ৰাই এটা কৰি চাব মানে মানে চেষ্টা এটা কৰি যাব পাৰি আমি
কি জানা প্ৰাইভেট চহৰত সোমাব পাৰি বেলেগ চহৰত কি জানা কষ্ট ভুৰ
কষ্ট বহুত একদম সেইটো হয় কিন্তু
আৰু তৰ ল-লং-লং লাষ্টিং নহয় কি তোক যেইতাই তেইতাই উলাই দিব পাৰে মোৰ লগৰ এজনে এনেকুৱা হল ৰিচেণ্টলি এটা চাকৰি বাদ দিলে এতিয়া আৰু পৰব ধৰচে
আচ্ছা তোৰ লগৰ?
অ' ই কৰলে আৰু এটা টোত টোত হয় মানে সি জাষ্ট ফু-চুটি লৈচি না
অ
ফুৰিব গল ফুৰিব যোৱাৰ পিছত আহি পেলে তাক বোলে এ অ যব পৰা ওলাই দিছে বোলে নতুন এইচ আৰ আহিলে
আচ্ছা আচ্ছা
এইবোৰ অল দিগ, প্ৰাইভেট জবৰ ত অলপমান
নাই নাই এইটো একদম মানে আছে এইটো প্ৰব্লেমটো বহুত আছে বহুত আছে এইটো। সেইকাৰণে মানুহে আজিকালি যে চৰকাৰী চাকৰিটো বিচাৰে মানে চৰকাৰী চাকৰিতৰ এটা জীৱনৰ মানে সুৰক্ষা এটা আছে।
বহুত খিনি তোৰ ইয়ে
আৰু সেইকা, সেইবাবে মানে বহুত টানো হৈ গৈছে, মানুহো বহুত হৈছে কম্পিটিশ্যন মানে লেভেলটো বহুত ডা বাঢ়ি আছে এতিয়া দি, দিমানে, আ, যিমানে দিন বাগৰি আছে, সিমানে টান হৈ আছে কম্পিটিশন।
অ সেইটো হয়।
চবেই প্ৰিপাৰেচন কৰি আছে কিছুমানে ঘৰত গৈ পেলাই কৰি আছে যোনে আ মানে অলপ উম পইচা পাতি দিব নোৱাৰে যাৰ অলপ ঘৰৰ কণ্ডিশ্যনটো বেলেগ, তথাপিও কষ্ট চবেই কৰি আছে। অ কচিঙত যাই হলেও কষ্ট কৰি আছে, ঘৰত গৈ পেলাই হলেও কষ্ট কৰি আছে ল'ৰা ছোৱালীখিনিয়ে।
কষ্ট কৰিছে আমাৰ আচলতে ইণ্ডিয়াৰ, ভাৰত, ভাৰতৰ মেই পলিউশ্যন বহুত না।
পপুলেশ্যন সেই-সেইটোৱে একদম একদম ৰাইট কথা একদম। কিন্তু কচিং এটা ললে মোৰ হিচাপত বেনিফিট এটা আছে। মানে কোচিঙত যিখিনি কয় আমি শুনিলোঁ, আ চিলেবাছ দিলে হোমৱৰ্ক দিলে আমি সেইখিনি কমপ্লিট কৰিলোঁ, এটা বস্তু পায় আমাক যিহেতু আমাৰ কাক আমি কাবাৰ এটা আণ্ডাৰত আছোঁ ন। নিজে পঢ়িলে কাবাৰ কাৰো আণ্ডাৰ নামি কচিঙত এটা মানে যিমান যি হওঁক ডাউট এটা কিবাছে ডাউটটো মই যাই পেলাই ছাৰক সুধিলোঁ বা মেডামক সুধিলোঁ ধুনিয়াকৈ অ কি ডাউট আছে, হয়নে নাই? কিন্তু ঘৰত গৈ পেলাই নিজাকে পৰিলে মানে সেইটো নাথাকে।
অ বেছি জানাম মই বেছি পপুলাৰ কচিঙত লৈ লাভ নাই, কাৰণ তাতে কমাৰ্চিয়েল হৈ যায়। আজিকালি টো এডকেশ্যন টো এটা বিজনেছ আজিকালি শিক্ষাটো-শিক্ষাটো একদম বেপাৰ হৈ গৈছে, চবফালে যা তা দাম তোৰ নিতৰ পৰীক্ষা অতো জে দাবুল এ পৰীক্ষা অ, চবতে পইচা এক লাখ, দুই লাখ, তিন লাখ
একদম, একদম নাই একদম শুদ্ধ কথা। হম হম।
সেইকাৰণে কচিং টো লৈ উঠি পেলায় নিজৰ-নিজৰ-নিজৰ চেষ্টাটো লাগব দে
নিজৰ চেষ্টা লাগিব, নিজৰ চেষ্টা লাগিব। কিন্তু কচিংটো কিহৰ কাৰণে লাগে আমাক? যাতে আমি কাৰোবাৰ এটা আণ্ডাৰত আছোঁ, আমি অ সেইটোৱে সেইটোৱে লাগে।
টোপা গৰটোপা যে, কৰ ৰাস্তা কেনেকে যাব লাগে? কেনেকে বস্তুৰে আমি এপহে কৰিম।
আমি, আমি দহজনক লগ পালোঁ। দহজন ল'ৰাজ মানে ল'ৰা-ছোৱালীক লগ পালোঁ, সিহঁতৰ লগত এক কেলে পৰিলোঁ, সিহঁতে কিবা এটা ভাল কৰি আছে, আমিও এটা, আমাৰো এটা জেদ এটা আহিব
আৰু, আৰু সেনেকুৱা মাৰু সেনেকুৱা তো সংগঠনত গ'লে কি হয়, তয়ো সেনেকুৱা টাইপ মানুহ লগ পাওঁ, আৰু সেয়েটো ক টাপ ইণ্টাৰেষ্টেড মানুহ, নিইচ্ছা থাকা মানুহ, পৰাৰ-পৰৰ লগত লাগি থাকা, এনে সেয়ো-সেয়ো কথা পাতপ, তোৰো সেনেকুৱা চেঞ্জ হৈ যায়, কিছুমানৰ নহয় দেচোন। কিছুমানে নোৱাৰে এনেকুৱা।
নাই, যোনে পাৰে সি মানে ওলাই যাব।
অ'।
সেইটো টিকিব লাব, সেইটো এটা মনত এট এটা জেদ থাকিব লাগিব যে মই মই কৰিমেই, মই কৰিবই লাগিব।
অ'।
মই পাবই লাগিব, মই এইবছৰত মই দুই মাহৰ ভিতৰত মই এটা চাকৰি লমেই মই, এটা থা থান ল'ব লাগিব যে মই ৰাতিপুৱা উঠিম, মই পঢ়িম। কোচিঙত যাম, খাম, বাচ। মোৰ জীৱনটো এইখিনিয়ে এতিয়া, বৰ্তমান। পুৰা ডিচিপ্লিন, পুৰা ডিচিপ্লিন হ'ব লাগিব।
পুৰা ৰেগুলাৰ উঠি কাম চাম চব কাম মিলাব লাগিব, এতিয়া কিছুমানে দেচোন।
বহুত আছে, বহুত আছে, চাকৰি কৰি পেলাই, এ পি এছ চি পাছ কৰা ধেমালি নেকি? এ পি এছ চি পাছ কৰে, চাকৰি কৰি আছে হা, বহুত আছে, বহুত আছে, একদম। বহুত, কিমানে কিমান কষ্ট কৰে চাকৰি সময়ত মানে কি কৰে, দুপৰীয়া সময়ত ভাত খোৱাৰ সময়খিনিত ভাতটো খালে, এনেই নাথাকে, জিৰণি নলয়। সেইখিনি সময়ত, যিমান সময় পায়, আধা ঘণ্টা পালে আধা আধাঘণ্টা কিতাপখন ওলাই পেলাই পঢ়িলে, কিবা এটা এ অ', হ'লেও মানে টপিক এটা পঢ়ি লয়।
এইটোয়ে কথা, কিবা এটা বিষয় পঢ়ি লৈ, গৱেষণা কৰে অ'
মানে ডিউটিৰ পিছত, ঘৰত গৈ হ'লেও, ফ্ৰেছ-ফ্ৰেছ হৈ পেলাই, ধুনীয়াকৈ গা-পা ধুই পেলাই আৰু লৈ পঢ়িলে, ৰাতিলৈ পঢ়িব একদম। পুৰা বাৰটা এটালৈ পঢ়িব। আকৌ ৰাতিপুৱা উঠিবই লাগিলে সোনকালে, ডিউটিত যাব লাগে, গতিকে এনেকৈ বহুতে মানে এ পি এছ চি পাছ কৰিছে আৰু ক লয় কোচিং লৈ পেলে কোচিং লৈ পেলে, কোচিংৰ তাৰে মাজতে কৰি থাকে, অনলাইন কৰে। গতিকে হে টো আমি এটা কৰিব লাগিব, আমি কোচিং টো ল'ব লাগিব।
কিছুমানে এনে কিছুমানে নিজে পঢ়ে, নিজে পঢ়ি পেলাই কৰে এ
কিন্তু আমাৰ, আমি মানে নিজাকে আমাৰ অলপ, কি হয় আম আমাৰ মেইন ধৰা, আমাৰ সবৰে আমাৰ চাৰি পাঁচজন লৰাৰে মানে, আমাৰ অল অলপ দামী ন', আমি ইমান চোকাও নহয় আৰু আমাক এটা গাইড লাগিবই যিমান যি হক আমা এজন টিচাৰ লাগিবই আমাক শিকাবৰ কাৰণে, শিক্ষক এজন লাগিবই আমাক। গতিকে শিক্ষকে যি শিকায়, আমি ঘৰত আহি পেলাই পঢ়িব লাগিব। কষ্ট কৰিব লাগিব, চাওঁ এটা চে
উম, সময় লাগিব মানে এ-এ-এটা পৰীক্ষা নহয় তই ভালকে প্ৰিপেয়াৰ কৰা এক, দুবছৰ এক, দুবছৰ দিবই লাগিব।
হম, হম, হম, আৰু এটা কোচিংত এটা বস্তু ভাল তোক আ, মোক টেষ্ট এইবিলাক লৈ থাকে যিহেতু এইটো প্ৰেক্টিচ এটা হৈ থাকে, মোক এই বহুত, বহুত দৰকাৰী হয়তো
উম।
সেইটো ল'ম আমি, হেৰি কৰিম দে, তই এটা কাম কৰ, তই এটা কাম কৰ আ, তই আজি বা কালিৰ ভিতৰত যোনটো ইনষ্টিটিউচনত ল'ম বুলি ভাবিছ, সেইটো ইনষ্টিটিউচনত মানে যায় পেলাই একবাৰ আ, চেণ্টাৰটোত মানে কথাটো পাত। কথাটো পাতি পেলাই যোনজন টিচাৰ বা মেডাম, ছাৰ বা মেডামে শিকায় মানে, চেণ্টাৰটো চলাই আছে তেখেতসকলত কথাটো পাত আৰু তেখেতসকলৰ বেকগ্ৰাউণ্ডটো অলপ মানে অ', চালি জাৰি চা মানে অলপ, কেনেকুৱা, কি, কিমান বছৰৰ অভিজ্ঞতা আছে। অ', তাৰপৰা কিমানখিনি মানে চৰকাৰী চাকৰি পাইছে, আৰু অ', ষ্টুডেণ্টৰ মানে ছাত্ৰ ছাত্ৰীৰ পৰাও একবাৰ আ, নিজৰ মন্তব্যটো ল, কেনেকুৱা পালে।
অ', অ', সেইটোয়ে খবৰ ল'ব দে, হ'ব দে মই সু-সুধি তোক জনাম
গো-গোটেইখিনিকে আমাক জনা আৰু মেইন আচল কথাটো হল কি কিমান পইচা পাতি মাচুলটো কিমান হব তাৰে।
অ-অ,
গম পালি, সেইটো বস্তুটো বা এইটো বহুত ভাল নহলে তাতে যদি নহয় বেলেগ চা কবাত। যত, মানে চাপোজ অলপ লাগে অ অলপ বেছি হৈ আছে কিন্তু ভাল। পঠাই দিয়া হব। কথা নাই। অলপ লাগে বেছি ফিজ মানে মা বেছি থাকিলেও যদি কচিং চেণ্টাৰটো ভাল চলি আছে তথাপিও হব সেইটো কথা নাই আমাৰ। আমাক মুঠতে কি কাম হব লাগে আমি। আমি কাম পাব আমাৰ কোৱালিটিটো ভাল হব। হব লাগে আমাৰ। লাগে ল অলপ মাচুল বেছি হলেও।
চলচা কৰে । উম
দে তেতিয়া হলে অ হব দে হব দে। ভাল লাগিল। তই এইটো জনাবি তই আজি হে কৰ আজি বা কালিৰ ভিতৰতে অ তই যা যাই পেলাই এবাৰ হে কৰ দে-দে-দে হব দে হব দে অ হব দে-দে-দে-দে। বাই বাই।
বাই বাই।